কি কৰিছা।
এয়া ভাত চাত খালো, এইমাত্ৰ। বাচন চাচন ধুই গোটেই মানুহজনী ঘামি জুৰুলি জুপুৰি ফেনখনৰ তলত আহি। বহিবলৈ লওঁতে। তুমি ফোনটো মাৰিছা, খলা নে আই ভাত চাত।
দিয়া, দালি খালো। দালি ব আকৌ বৰ ভাজিলে। আৰু ব বইল কণী এটা এটা লৈ খালো।
অহ' ব-বই হেৰি মইও আজি হেৰি। কৰিলো। এ যে বৰতো যে, বৰতো আজি কমন হৈছে নেকি। কলা মাহ লৈ আহিছিলে, এ সিদিনা বজাৰত।
অহ' বৰ। মোৰ ইমান প্ৰিয় জানানে বৰ।
অহ' কোৱা। অহ, না মহেদি বনোৱাটোত। তোমাৰহে দি কলা মাহ বুলি, এটা কলা মাহ এটা পাই নহয়। কলা মাহ, যে চিনি পোৱা নে নোপোৱা তুমি জানো। সেইটোৰ বৰা খাই বহুত ধুনীয়া লাগে, সেইটো আনিছে অকল বৰা খাবলে কেৱল। বজাৰৰ পৰা কিনি আনিছে, তাৰপিছতে। কালি মোৰ ভাটি বেলাৰপে মনত পৰিলে বোলো আই কাইলৈ, সময়ো অকনমান পাম বোলো পিচি পেলাই মই। বৰা বনাই দিম। পিচি পেলাই থলো তাৰপৰা বোলো কণীকে বনাম বুলি থাকোতে, মাছৰ মানে ভাল। ভাঙোন মাছ দেখা পালে। এ বেপাৰী এটা আনিলে, সেইখিনি ৰাখি দিলে নহয়। তাৰপিছতে এতিয়া মাছৰ লগত আচলতে বৰাটো নিমিলে, উপায় নাই তথাপিতো অহ'। এই তথাপিতো আকৌ, সেইবোৰ থৈ নিদিওঁ বোলো আৰু, বনাইে পেলালো মই। সেয়া হে খাই বৈই তেওঁ গ'ল। আমিও সেই খাই। গৈ লৈ, এয়া। ঘামি জামি জল বৈ গৈছো। এতিয়া দেৰি হ'ব আৰু। গ'ল যে আজি দেওবাৰ কাৰণে অকণ দেৰিকৈ গৈছে বাৰু। এতিয়া হেৰি তাত আহিব। আঠ এ আঠটা এ এ, এই দুদিনমানানৰ পৰা দেখোন চাৰে আঠটা মানতে আহিছে। এনেইটো চাৰে নটাও হয়। টিফিন আজি দেৰিক গৈছে যে। টিফিন আজি নাই দিয়া আজি দেৰিকৈ যোৱা কাৰণে নাই দিয়া এনেই মানে মই টিফিন দি প্ৰথম দালিয়া দিওঁ আৰু তেওঁ আৰু ভাত নাখায় আৰু এবাৰেই খাই দিনত। দালি আৰু অকমান জলপান নিচিনা। নিচিনাকে অকনমান বনাই দিওঁ কমাই পেলাই, সেয়া। তাৰপিছতে। বহুত গৰম জানা আমাৰ ইয়াত বৰষুণৰ বটোও নাইদিয়া ও কি যে হ'ব মই ভাবিয়ে পোৱা নাই। মোৰ যে মানে কি ক'ম আৰু, তেনেকে ক'লে বেয়া লাগে মন।
উম' কিন্তু মানে। মাজতে যি গৰম হৈছিলে। এতিয়াকৌ এইকেইদিন ভাল লাগি আছে বতৰ
এইকেইদিন ৰাতি ভালকে টোপনিতটো ভাল সম্পূৰ্ণ হোৱাই নাই মানে গৰমতো আৰু আঠুৱা নথোৱাকৈ মোৰ এটা অভ্যাস আছে তাৰমানে আঠুৱা নতৰাকে মই শুব নোৱাৰো, আঠুৱা ভিতৰত মানে ফেনৰ বতাহটো কমকে সোমায়।
উম, আমাৰো। আমাৰ মায়ে আঠুৱা নতুৱাকে শুব নিদিয়ে, মই অশান্তি পাও। আৰু হোষ্টেলত থাকোতেতো আঁঠুৱা ব্যৱহাৰে নকৰিছিলো। মানে ত' ৰুমমেতেও আঠুৱা নহলে শুব নোৱাৰে। ধৰা মানে অ' নহয় নহয় চয়তা আঠুৱা নতৰেই মানে তাই আঁঠুৱা একেবাৰে নতৰে। কিন্তু মোৰ আকৌ সেইটো অশান্তি এটা লাগে সেইকাৰণে ধৰা, তৰু কৰো, তাৰপিছত বা-বাদেই দিলো। তাৰপিছত আৰ আঁঠুৱা তৰিব বাদেই দিলো। কিন্তু, সেইটো অভ্যাস আকৌ ঘৰত কৰিব নোৱাৰি মায়ে শুবলে নিদিয়ে। একেম হেৰি গৰমতো আঁঠুৱা তৰিবলে দিয়ে।
সেইটো বাও ভাল কথা, কিন্তু ভাল কথা, অ' মইয়ো নোৱাৰো। আঁঠুৱা নতৰাকৈ শুবলে। কিন্তু গৰমৰ দিনত সেইটো সেইটো বা ভয় লাগে, ভয় লাগে অ', উ ভয় লাগে মানে বিভিন্ন কাৰণত ভয় লাগে আৰু।
অ' কিবা এটা এনেকুৱা কিবা অশান্তি এটা লাগে কিয়া আঁঠুৱাখন নাট
উম হয় হয়, আৰু এইবাৰ আৰু এটা আৰু এটা কথা কওঁ শুনা এইবাৰ মহটো খুব বাঢ়িছে নহয় য'তে ত'তে দেই আমাৰ ইয়াত বুলি নহয়। আৰু বৰ ভাবিব লগা কথা এটা হৈছে আমাৰ ওচৰৰে বোলো দোকানখন মল এখন আছিলে তাতে মানে ছোৱালী এজনী ডেংগ হৈ ঢুকালে, গাভৰু ছোৱালী। তাতে কাম কৰিছিলে তাৰপিছতে আমাৰ ওচৰৰ গাঁও এখনৰ ছোৱালী
প্ৰপাৰ ট্ৰিটমেণ্ট নাপালে নে কি হ'ল মানে?
উম, আৰু নহয় ডেংগুটো লাষ্টতহে ধৰা পৰে নেকি মোৰ মতেদি। ত'মানে
চিমটম জানা নে তুমি?
মই নাজানো নহয় মই নাজ নাজানো কিন্তু মই এইটো জানি বুজি ল'ব লাগিব এতিয়া শুনা কওঁ খুব সাৱধানে থাকিবা আৰু ওচৰে- পাজৰেও যদি ক'ৰবাত পানী ডোঙা বান্ধি থাকে বা তেনেকুৱা আৰু পৰাপক্ষত লেট লেট্ৰিনৰ বাল্টি চাল্টি পানী ভৰাই নথবা জানানে এতিয়া এইকেইটা দিনত তো ম'হে কণী পাৰিবই তেনেকোৱা ত'বন্ধ পানী পালেই সিহঁতে মানে হেৰি কৰে বহুত ডাঙৰ কথা হৈ গৈছে।
ডেংগু মহটো এটা বেলেগ প্ৰজাতিয়ে থাকে ন?
সম্ভৱ।
নে সিহঁতে গাত ভাইৰাছ কিবা এটা লাগি সিহঁত ডেংগু হৈ য
সেইটোৱে মই অ, এইটো ম'হে ন? মই ভালকে নাজানো কিন্তু জানি ল'ব লাগিব জ্ঞানটো থকাটো দৰ
লই সেইটোৱে আৰু মোৰ মতে অকমান সি চাইজত অকমান ডাঙৰ নেকি কাৰণ এনেকুৱা চাইজত ডাঙৰ মহ বাহু মই দেখি থাকো।
মই মানে কি জানা কেতিয়াবা কিছুমান কথা জানিবলৈ ইচ্ছা হলে ধৰা কোনো নাই বা তোমাক সুধিছো এতিয়া তুমিও ভালকে জানা নাই ন মই লগতে গুগলৰ আজি আজিকালি এটা ভাল সুবিধা হৈছে দেই যদিও আমাৰ বয়স হৈছে এতিয়া জানো যে মোবাইলটোত চাৰ্চ কৰিলে কিবা এটা গুগলতে চাৰ্চ কৰিলে মানে পোৱা পাওঁ মানে বস্তু এটা মই আজিকালি বিভিন্ন ধৰণৰ এই মোৰ হেৰী বিষ বেমাৰ আছে কিবা আছে তেনেকুৱা আৰু কাৰোবাৰ হলেও মই তাত চাই পেলাই এই ব্যায়াম বিলাক দিওঁ তেনেক কে বহুত মানে উপৰ
এই চাব ইউজ কৰিব জানিলে এই ইণ্টাৰনেট হওঁক, মবাইল হওঁক, এনড্ৰইড ফোন বিলাকে বহুত হেল্প কৰে বিশেষ
বিশেষকে অ', -অ', - অ' আমাৰ কাৰণে মই বিশেষকে কি বহুত সুবিধাাজনক বুলি ভাবিছো। দেই এইটো অসুবিধাজনক মানে। এতিয়া মই তেনেকে তিনিজন মানুহে ভাল পাইছে, মই তাৰ পৰা চাই দিছিলো বিয়াম কেইটামান। টো দেলহি পোৱা লে গৈ। মেক্স খনলৈ তাৰপিছতে সেইকেইটা ব্যায়াম কৰি ভাল পালে মানে কাৰোবাক কিবা এটা উ যদি কষ্ট খাই আছে, বেমাৰ ভুগি আছে, কৈ পেলাই যদি তেওঁলোকে ভাল পায়। কিবা এটা মই চাই দিয়া বিনিময় মানে বহুত মোৰ নিজৰ ভাল লাগে মনটো। আৰু মই নিজেও এবাৰ কামিহাৰৰ বিষ হৈ পেলাই আৰু কাটা নাই কিহৰ বিষ এইটো, এক্স ৰেও কৰিলে একো নাই, ঔষধ দি আছে। মোৰ ঔষধ সোপা খাই পেলাই কি হ'ল পেইন কিলাৰ সোপা খাই পেলে মোৰ বহুত বেছি গেছ হৈ গ'ল। মই মানে এতিয়া ভুক্তভোগীৰ নিচিনা হ'লো জানেনে চব মানে চব বেমাৰ প্ৰায় হোৱা নিচিনা হ'ল যে এ মানে তেনে কোৱা বা এবাৰ পৰি পেলাই ভৰি ভাঙিছিলে। সেইটোতো মই এতিয়া সুস্থ বাৰু মই এতিয়া সুস্থ গতিকে সকলোতে তাৰমানে এতিয়া মই। কাৰোবাৰ কিবা হ'লে মই কৈ পেলাই কিবা এটা পৰামৰ্শ মই মৰম পৰামৰ্শ দি ভাল পাওঁ মানে
অ' এইটো ভাল কথা। নিজেও শিকিবলৈ আগ্ৰহী, আনকো জনাবলৈ আগ্ৰহী এইটো বহুত ভাল কথা।
টো জানানে মই গুগলতে চাৰ্চ কৰিলো। চাৰ্চ কৰি মই ব্যায়াম কেইটামান পালো, এটা ইংলিছত দিয়ে, এপছ এটা আছে। তাত চব ইংলিছতে কয়, ইংলিছতে হেৰি কৰে মই সেই এপচটোত মই আকৌ পাহৰি থাকিলো ৰবা নামটো তৎক্ষনাতে পাহৰি যাওঁ কিবা এটা অ মই কম বাৰু তোমাক এপছ তোৰ নাম, তাত চাই পেলে মই এক্সাৰচাইজ কেইটা কৰিছিলো, সেই কেইটা মই বহুত ভাল পাওঁ মানে
অহ।
কষ্টেটৰ প্ৰব্লেম থকা মানুহে নৰ জীয়েকে আৰু মোৰ লগত ভাল তাইও তেনেকে কৈ পেলাই সেই তেখেতক মই দিলো তেখেতেও আৰাম পাইছে। সেই তেনেকুৱা
ঠিকে আছে অ' ৰবাচোন মই কথা হয়, এন্টিবায়টিক যে আমি খাও বা এন্টিবায়টিক ইনজেকচন ইনজেকচন যে লও সেই এন্টিবায়টিকে বাৰু আমাক দেহাতো শুকুৱাই পেলাই নেকি বাৰু? মোৰ মানে ওঠ কিখন বহুত শুকাব লৈছে আৰু গোটেই মানে মুখখনৰ এটা চাইড ক'লা পৰি একদম সেইটো মানে এনি টাইম ড্ৰাই হৈ থাকে এতিয়া মানে কেতিয়াবা মই কিবা বগা বগা এটা ছাল টাইপ, গোটেই মোৰ ওঠখন যিমানেই যি নলগাওঁ ছেকেণ্ডত ড্ৰাই হৈ আহে। অ' মুখৰ ভিতৰতো ড্ৰাই, ড্ৰাই ফিল হৈ থাকে আজি যোৱা ডেৰ মাহ মানত। অনুভৱ হৈছে মোৰ মুখখন এনি টাইম ড্ৰাই। মানে বিশেষকে এতিয়া মই কাৰোবাক সুধিছিলো। নাই হোৱা, আগতে একদম হোৱা নাই মই এতিয়া এই মামাৰ ল'ৰাটোৰ লগত কথা পাতি আছিলো সি মোক ক'লে তোৰ এণ্টিবায়টিকৰ কাৰণে হৈছিল। কৈছো অ' মই চো এইটো হয় জানো।
হয়, তাৰমানানে গোটেই দেহাটো কিছুমানে বহুত মানুহ খিণাই যায় মানে দেহাটো শুকুৱাই পেলাই। গম পাইছ নে সেইটো ক্ষেত্ৰত। সেইটো কথা মই যে ক'লো মইয়ো বহুত ভুক্তভোগী বহুত মানে প্ৰতিটো ত' মই ভোগা নিচিনাকৈ হৈছে। ভোগো- সুস্থ হওঁ তেনেকুৱা মানে মোৰ অভিজ্ঞতা হৈ গৈ আছে, প্ৰতিটো দিশতে দেই, এইটো এটা অভিজ্ঞতাহে সেইবুলিয়ে নিজৰ দেহাটোকে মই মানে ৰিচাৰ্্চ কৰা নিচিনা হৈ আছে আৰু। প্ৰতিটো ক্ষেত্ৰতে বাৰু অ', তেনেকুৱা। কিন্তু হেৰি মই বহুত এন্টিবায়টিক লৈছিলো। মোৰ ব্ৰংকাইটিচ আছিলে আগত মোকতো এনেকুৱা কাৰ এণ্টিবায়টিক দিলে এই যে হাড়ৰ মাজত কফ জমা হৈ গৈছিলে উশাহ লোৱাত প্ৰব্লেম হয় তেনেকুৱা তেতিয়া পৰা মই মানুহজনী গোটেই শুকাই মোৰতো চেহেৰাটো তুমি দেখিছাই মই যিমানেই ভিটামিন নেখাও মই এতিয়া অলপ দিন আগত জ্বৰ হৈছিলে। একো খাব পৰা নাছিলো দুৰ্বল হৈ মোক কিমান সোপা মাল্টিভিটামিন আনি দিছে। লিকুইডো আনি দিছে কেপচুলো ডাক্তৰে কিমান দিলে মোৰ একোৰে হৈ কাম মই খাও মানে মই এনাৰ্জিটো পাওঁ কিন্তু মোক স্বাস্থ্যৰ মানে কোনো মানে ভাল নহয় মোৰ সেই হাড়ডালেই। গম পাইছানে তেনেকুৱা শুকুৱাই দিয়ে মই তেতিয়াই মানে ধৰা আৰু মই মই ক্লাছ নাইনত থকাৰ পৰা মোৰ চাইনাছাইটিছ আছিলে। চৰ্ট চৰ্ট ফৰ্মত মানুহে চাইনাচ বুলি কয় বাৰু সেই চাইনেচ নাকৰ মাংস বাইে যে।
অকে অকে মোৰতো সেইটো আছে এতিয়াও।
আছে তাৰপিছতে তুমি সেইটো থাকি যায় থাকি যায় থাকি যায়, মই কাটিলো এবাৰ আকৌ হয় এইটো এইটোৰ মহৌষত মই তোমাক এটা কম যিটো এই যে নাকে এটা নাকে উশাহ লৈ ইটো নাকে যে এৰি দিয়ে। তুমি সেইটোৰ ওপৰত আৰু একো নাই।
মোৰ ষ্টিল মই যদি তোমাৰ ফটো এনেকে টচ মাৰি পেল চাওঁ নাকত একদম ৰঙা হয় একদম মঙহ এটা ব্লক হৈ আছে মানে পুৰা
তুমি এই ৰ'দ দিলে সূৰ্যৰ ফালে এনেকে হেৰি কৰি পেলাই গ্লাছ খন্দি পেলাই চাবাচোন ঠিক তিকীয়া ৰঙা এইটো কোৰ মোৰ আকৌ হ'ল আকৌ হ'ল মোৰ। আৰু মোৰ বিষয় আগতে খুব নাই নিদিয়ে বাৰু তাৰ পিছত মই এতিয়া মোৰ ক্লাছ নাইনৰ পৰা হলে মোৰ এতিয়া কিমান বছৰ তুমি চিন্তা কৰা ক্লাছ নাইনৰ পৰাই। মই মেট্ৰিকৰ সময়ত তললৈ চাব নোৱাৰো পঢ়িব নোৱাৰো মই তেনেকে মেট্ৰিক কখা দিছো মই তেনেকে পাছ কৰিছো সেইকাৰণে কৈ থাকে। ঘৰত মই তেতিয়াৰ দিনতেই ছেকেণ্ড ডিভিজন পাওঁতেই মোক কৈ আৰু এই যদি ভালকে পঢ়ি দিব পাৰিলে হয় তাই কেনেকুৱা ৰিজাল্ট কৰিলে হয় তুমি চিন্তা কৰা। সেইটো এটা কথা তাৰপিছত এবাৰ সেইবিলাক মই নিজৰ কথাকে কৈ আছো বাৰু। এ নহয় এইটো যে দৰো নহয় যে দোৰোণ শাক তুমি যটো চিনি পোৱা দোৰোণ শাক তুমি ডাইৰেক্ট টোপকে পেলাই দিব নোৱাৰিবা তুমি প্ৰথম হাতৰ তলুৱাতোত চেপি ল'বা পাত দুটামান মোহাৰি ধুই চাফা কৰি সেইটোত তুমি আঙুলি এটা দি তৰ্জনী আঙুলি দি এনেক দি পাই তুমি নাকৰ ভিতৰত এনেক সোমাই দিবা ধৰিব তোমাৰ অলপ দেই অলপ ধৰিব অলপ মানে তোমাৰ ধৰে। তাৰ পিছত তুমি বহুত আৰাম পাবা।
অ এইটো মই শুনিছো বাৰু দোৰোণ শাক কেনেকে এ ৰসটো দিব লাগে
আৰু এটা কাম তুমি কৰিব নোৱাৰিবা ছাগে কাৰণ মই বহুত বছৰ চেষ্টাৰ মূৰত কৰিব পাৰিছো বহুত বছ চেষ্টা কৰিছো যিটো নাকেদি পানী সোমাই মুখেদি উলিয়াই দিয়ে যে। তুমি হাত খনত কুহুমীয়া কুহুমীয়া পানী ললে বেছি ভাল মই ঠাণ্ডা পানী লওঁ এটা হাতত চলু লৈ পেলাই এনেকে এটা হাতে দি মই এইটো আঙুলি দি পেলাই সিটো নাক বন্ধ কৰি থাকো বন্ধ কৰি থাকি এনেকে সিটো নাকে দি এনেকে উজাই দিওঁ মোৰ বহুতবাৰৰ মূৰত মই পাৰিছো মানে বহুত দিনৰ মূৰত। কৰিবলৈ, তাৰপিছত মোক। খেদি উলিয়াই দিব লাগে প্ৰথম নাক, মানে মাঠা-চাঠা তোমাৰ জিনজিনাই যাব দেই। তাৰপিছত তোমাৰ অলপৰ পাছত আকৌ সিটো নাকত তেনেকে দিবা কিমান পাতল লাগে জানা, বহুত পাতল লাগি যায়।
মই দেখিছো বাৰু এইটো কিন্তু বহুত কষ্ট, মানে দেখিলেই লাগে।
মোৰ তেতিয়াৰ পৰা মূৰৰ বিষটো অলপ কমি গ'ল বাৰু।
এয়া আৰু কি কবা।
দিয়া, হ'ব।
ঠিক আছে দিয়া বহুত কথা পাতিলো। অ', ঠিক আছে, ঠিক আছে দিয়া।